হেল্ল' অ', কি কৰি আছা কি কৰিছা? এয়া চাহ দিছো ঘৰ মানে। চাহ আাজি সুদা জলপান অকণ অকণ দিছো আৰু।
অ', গাখীৰ চাহ না লাল চাহ?
লাল চাহ, আমাৰ হেৰি হয় এক টাইমহে চাহ খাই। দুই গাখীৰ চাহ আমি বা দুইটাইম খাওঁ। তাৰপা বাকী দেতাহঁতে একটাইম সন্ধিয়া লগা লাল চাহেই খাওঁ।
অ', ভাত পানীৰ যা-যোগাৰ?
যা-যোগাৰ বৰ্তমানলৈকে কৰা নাই কৰিমহে হেৰি হৈ আছে এইটো কি বহি সেটোপাই মায়ে মাছ দুটা আনি থৈছে। তাকে ভাবি আছোঁ এই, ভাজিম বুলি। কি কৰি আছা
এ, মই হেৰি পাচলি কাটি আছিলো তাৰ পিছত পাচলি কেটা আজৰি হৈ পেলাই ভাত বনাবলৈ দি পেলাই বাহিৰলৈ ওলাই আহিছো।
অ',
বোলো কিনো কৰিছা ফোন এটা কওঁচোন বোলো এই কেইটা পঢ়িছে নাই?
ই আই নকবাই। নপহে মোৰ সেই তেনেকে ফোন কৰিবলৈ সময়ে নাথাকে। হয় পাই ভালে কৰিলা ফোন কৰিলা, খবৰ এটা লবলৈও সময় নাইকিয়া হৈছে ঔ।
অ, এ! আজিকালি আৰু ব্যস্ত তই পৃথিৱীত কাৰ কাৰ খবৰ ল'বলৈ কি কৰিবলৈ সময় আছে।
অ', হয় বাৰু এতিয়া নকৰিলেও নহয় কিবা এটা নিমিলেও নহয়। হয় যা উম তাৰপিছতে। হেৰি লৰা মানুহজন ঠিকে আছে।
আছে, আছে ঠিকেই আছে আৰু লোৱা ইমানো এটা ভাল নহয়, এতিয়া একদম পুৰা ৰ'দ। দিছে বৰষুণ দিছে পানী লাগিছে কাহ সেইবিলাকে।
অহ' তাকেহে পাই। আমাৰ বাৰু এতিয়ালৈকে ঠিকেই আছে আৰু, অহ' হেৰি আকৌ। ক, এইটো কি? পৰীক্ষা এয়া চলিয়ে আছে নহয়। ছোৱালী কাইলে এৰাই হ'ব।
আমাৰ যেনিবা সেইটোৰ পৰা আজৰি হলোল আৰু, নহ'লে মাথাটো গৰম হৈ গ'ল তেনে।
অহ', অহ'।
উধনি হেনো তেনেকুৱা হৈছে। কৈছিলে নহয় এতিয়া ভাল হ'ল নে নাই, পৰীক্ষাটোতো দিব পাৰিলা নে নাই।
এ নাই হোৱা পৰীক্ষা সেইটো হ'বহে। ইলেক্ট্ৰিক চাবজেক্ট যে, ভোগোল নাই হোৱা হ'ব। হ'বহে, তাকেহে এতিয়া হেৰি এইটো কি। উম' স্কুলৰ ছাৰৰ লগত প্ৰিন্সিপাল ছাৰৰ লগত, তাকে মই কথা পাতিম পাতিম।
অহ' পাতি পেললে সেইটো কি কৰে কি নকৰে এতিয়া ছাৰতক ক'ব লাগে যে এই কিতাপ। নাই কেনে পৰীক্ষা দিব কেনেকে, পৰীক্ষা কিতাপ নোহোৱাকে পৰীক্ষা দিলে। কি হ'ব আকৌ?
তাকহে, বাকী ঘৰলে আহিছানে।
হেল্ল'
অহ' ঘৰলে গৈছি।
ঘৰলে, নাই যোৱা।
অহ'।
যামহে।
অহ' এইবাৰ গৰম বন্ধতো আহিবি। থাকিব আহি অলপ দিন।
থাকিবগে লাগিব, থাকিবগে লাগিব। সহায় সাৰথি কৰিবগে লাগিব ৰাইজক। ।
তাকে, মায়ো সেই অকলেহে আৰু।
উম'।
ইমানো কৰিব, যেতিয়া সেয়া কামলৈ যায়।
চবৰে একে, অকলে অকলে খেতি উঠালো, মই মোক লগত সহায় কৰিলো বাৰু। কেইবাজনীও, ময়ো সহায় কৰি দিলো।
এ, তেনেকে আমিও সহায় কৰি দিম নহয়।
সেইটোৱেই। সহায় কৰিলেহে হ'ব চবৰে চবলৈকে নহ'লে কেনেকেনো হ'ব আকৌ।
অহ' আমাৰ এই চুবুৰীতটো ভাল বাৰু জা-জালি কেইজনি ভাল ওচৰ এ। কাষতে নবৈ এজনীও আছে, সিহঁতেও ভাল পায় ইঘৰত সিঘৰত সহায় কৰি দিয়ে। আৰু খুুৰী এজনীও আছে, সেইজনীও মোক ৰুই, মেলিও দিয়ে দাইও দিয়ে। মইও ৰুই দিওঁ, তাইও ৰুই দিওঁ সহায় তেনেকোৱা। হাজিৰা আমাৰ নহয়, ইজনী সিজনী সহায় কৰি।
অ, সে সেইটোৱে মানে ইজনীয়ে-সিজনীক সহায় কৰিলে সেইটো মুঠতে উঠিব লাগে সোনকালে। আজি বোলে, আমুকৰ ঘৰত ইমান বিঘাৰ দিছে। তামুকৰ ঘৰ সিমান বিঘা দিছে, সেই তেনেকে কৰিব লাগে নহলেনো কৰপা হ'ব।
তোমালোকৰ নদীখন, তোমালোকৰ ঘৰৰ পৰা কিমান দূৰ বাৰু।
এ অলপমান দূৰ আছে, ইমানো বেছি দূৰ নহয় আৰু।
অহ'।
এ এটা খুঁটি মেইন খুঁটিটে নহয়, এটা খুঁটি আৰু এইফালে গুচি আহিলে যে।
অহ', অহ'।
ভয় হৈছে এতিয়া এই, পানী আহিছে বুলি কোৱা শুনি পেলাই অলপ ভয়ে হৈছে মানে।
অহ'।
আহিবলৈ হ'লে কি হ'ব বুলি সেয়া সেইফালে ইমান পানী হৈছে।
অহ' তোমালোকৰ এনেই সেইকণ ওখ, ওখ জেগা নে বাম জেগা।
আমাৰ বামেই বাৰু, ইমান হেৰি। দও নহয় ইমান বামো নহয় তথাপিতো জোখৰ আৰু আমাৰ।
অ খেতিটো ভাল হয়।
অ খেতি ভালেই হয়।
তোমালৰ সেইফালে বাম খেতি কৰা যে।
এ বাম খেতি কৰা হয় এতিয়া ধান খেতি কৰি পেলাই যেতিয়া হেৰি ই আছিলে ভাদমহীয়া গুটি পেলাব তাৰপাছতে তাৰ পিছত আৰু কাতিমহীয়া ধান কাটি মেলি আজ হৈ পেলাই বম খেতি কৰিব আও।
অ হয় ন উপাৰ্জন সেইপিনে বাম খেতি
অ হয় হয় হয় সেইটোৱে এইবাৰও কৰিম বুলি ভাবিছো বাম খেতি আমিও কৰিম বুলি ভাবিছো। কৈ আছো নহলে এই অকল ধান খেতিকেইটাৰ ওপৰতে হেৰি কৰি থাকিলে নহব নহয়।
অ গৰু গাই আছে নে নাই তোমালোকৰ?
এ ছাগলীহে আছে গৰু নাই এতিয়া।
অ গৰু নাই ন?
অহ গৰুএজনী আনিম আনিম ভাবিহে আছো আনিব পৰাই নাই।
ছাগলী কেইজনী আছে?
ছাগলী এজনীহে আছে।
বাকী তুমি এই হেৰি গোটৰ ভিয় গোট চিয়গোট এইবিলাকত আছা?
আছো আছো। সেইবিলাকত আছো সেইবিলাকে কাম কৰি ফুৰিছো এতিয়া এইবিলাক ফটো মাৰিব লাগে কিবা কৰিব লাগে সেইবিলাকে কৰিব লাগে যে। দিনটো তেনেকে সময় নাথাকে সেইকাৰণেতো এতিয়া ফোন কৰিছো ন।
অ তাকে পাই খবৰ বহুত দিন খবৰ লোৱা নাই তোমালে
তাকেহে।
তাৰপিছতে ‍হেৰি নহয় এইটো সি উদ্যমিতা আঁচনিত আছ নে নাই? অ নাই হেৰি গোটটো আকৌ নাই আমি এনেই গোটত আছো ৰেষ্টেশচন গোটেই। কিন্তু এই ভিঅও গোটত নাই আমি।
সোমাব লাগে আকৌ তেতিয়া।
এ নোসোমাও বুলিহে না
সুবিধা থাকে ন, এইবিলাকত সোমালে নহলে অকনমান হেৰি
এ নাই এই হেৰি মানে লোন চোন ল'বলৈও আমি সিমান বেংকৰ লগত পাতি আহিছো সেনেজাৰ লগত লোন ল'ব পাৰিম ভিঅ ত নাথাকিলেও।
অ তেনেকে ডাইৰেক্ট লোন ল'ব পাৰি বাৰু ভিঅও গোটত নাথাকিলেও।
কাগজ পত্ৰ কৰোতে যিমান যায়
অ সেইটো বাৰু হয় কাগজ পোৱাত আজিকালি ধেৰ লাগে পইচা পাতি বাও
অ সেইকাৰণে সেইকাৰণে ইমান সেইবিলাকৰ লগা নাই। সোমাওঁ বুলিহে নাই সোমা আমাৰ গোটৰ কেইজনীমান সোমাই আছে।
কেনেকে? দুজনীমান সোমাই থাকে দুজনীমান নহ
এ এ বেলেগ এটা গঠন কৰি বেলেগ এটা গোট গঠন কৰি মানে তেনেকে হৈছে ভিৰৱগোটত এতিয়ালৈকে সোমাবলৈ হোৱাই নাই চাঞ্চ কটো পোৱাই নাই। দেৰি হ'ল নেজাই। আমাৰ অ হেৰি এইটো গোটত হেৰি নাই যে। ন সেইকাৰণে পাৰিব।
এ কিছুমানে কিন্তু বহুত হেৰি কৰিছে আকৌ দেই এনেকুৱা মানে ফ্লপ কৰি পেলাই পইচা পাতি খাইছে আকৌ।
অ পাই আমাকো কৈছিলে অনলাইন আমি নকৰিলো আমাৰ এইবোৰ পইচা পাতি খৰচ কৰি সেইবিলাকত।
আমাৰ এইটো চাইডে কিছুমান জগাত মানে শুনিছো আমাৰ এইটো চাইডে এতিয়া কিবা কৰা কিবা কৰা পইচা অকল দহ টকা লৈছে। কিছুমান জগাত বহুত বহুত পইচা লৈ লৈছে মানে মই শুনিছিলো মানে। সেইটো চাইদে মানে বেছি হেৰি হৈছে মানে সেইটো নিউজটা পাইছে।
অ অ
সেইটো চাইডে বহুত হেৰি হৈছে
অ ৰবাচোন তোমালোকৰ এনে ফল এইবোৰ আম চাম কিবা কিবি কথা আম এইবোৰ কিবা এতিয়া আছে নে নাই
আমাৰ ওচৰতে আছে আমাৰ নিজৰ একো নাই সেইবিলাক তাতে আমি বেলেগ হৈ অহা বেছি দিন হোৱা নাই যে।
অ অ বাকী তোমালোকৰ শহু দেউতাহঁতৰ ভাল
অ', ভালে ভালে। তাৰ পৰাই আহিলোগে আজি মিটিং সেই তাতে আছিলে তালেকে গৈছিলোগে
অ অ তাপাতোমালোকৰ যে অ', অ', এ তোমালোকৰ যে ওচৰতে পেহী এজনী আছিল আগতে যে।
অ',
এটা পেহীজনী আছে নে নাই?
আছে আছে তেওঁ সেই ঘৰতে আছে পেহীহঁতৰ ল'ৰাজন আহিছে ডাঙৰ লৰাজন।
অহ
আছে ঘৰতে।
অহ অ তাকেহে বয়স হল চাগে ন ওচৰত থকা পেহীজনী
অ হ'ল এ পেহী ফৰ্টি ছেভেন তেনেকুৱা মান হ'ব হ'ল
অ অ হেই নহয় এইটো কি উম, অ', বয়স হ'ল তেতিয়া হ'লে এনেই খেতি বাতি লাগি তোমাক সহায় কৰি দিয়ে ন?
এ পে আহ আন কিবা কয় বাৰু এইবাৰ নাই দিয়া মানে পেহী গাটো বৰ ভাল নহয় এতিয়া এই চাহ তাহ কিবা কিবি হেৰি কৰি মেলি পেলাই দিছো আৰু সেইবিলাক লাগি মেলি দিছে খেতি লাগি পেলাই নাই দিয়া গাটো ইমান ভাল নহয় যে।
অ
বয়সৰ অনুপাতেহে কাম কৰিব পাৰে আৰু মানুহে যোৱা বছৰলেকে কৰিলে এইবছৰ মানে হেৰি হৈছে আও
বয়া হৈছে ন?
হে সেইটো কি বুলি কয় হেই দাদা ঘৰলৈ যোৱা নাই নহয় ন এতিয়া
দাদা ঘৰলে অহাই নাই এতিয়া কেতিয়া আহে জানো পাই অ', সেয়া গাড়ীয়ে হেৰি হৈ আছে মানুহো কম হৈছে সেইকাৰণে গাড়ীও চলা নাই। এতিয়া কাইলে আহিলে নাহে কনফাৰ্ম গমেই পোৱা নাই এ তোমালোকৰ ফালে আজি বৰষুণ হৈছিলে নিকি
আজি আমাৰ ফালে বৰষুণ দিয়া নাই, সেইটো ছাইডে দিছে নে কি নো?
উম এফালেও নাই দিয়া ইমান ৰদ
অ', বহুত ৰ'দ মই ৰ'দ দিয়া কাৰণে ভালে পাইছো কাইলেও ৰ'দ
অ', তোমালোকৰ আকৌ সাতৰ
অহ আমাৰ হাতৰ চুৱা খেদিব লাগে কাইলে
উ অ উ
আপোনালোকৰটো সেয়া নাই সেইটো বাৰু ৰক্ষা আমাৰ বিলাকৰ আকৌ নহয় নহয়।
অ অ ভালহে খেতি আগত এইবোৰ কি চিজেণ্টে ধুই পখালি চাফা চিকুণ হোলে।
অ মই আজি অলপ চলপকে হেৰি কৰিলোয়ে ৰ'দটো দিয়া দেখি
অ',
নহ'লে হেৰি হৈ যায় বুলি একদম বহুত দিগদাৰ হ'ব নহয় বৰষুণ দিবলৈ হ'লে কি হব? বতৰৰ মহিমা ধৰিব নোৱাৰি নহয়।
হয় বাও
উম। বাৰু হ'ব দিয়ক আপুনি ৰন্ধা বঢ়া কৰক।
লোৱাৰ পাই কি কৰি আছ?
লোৱা এয়া হেৰি কিছিলে মোবাইল চাই আছে।
আহ মানুহজন কেতিয়িবা গ'ল। অ অ অ ৰান্ধনী যে অ হ'ব দ অ অ গ গম বন্ধত আহিবলৈ নাপাহৰিবা।
নাপাহৰো নাপাহৰো যাম বাৰু চেষ্টা কৰিম যাবলৈ
অ কেইদিনমান থকাকে আহিবা
দুদিনমান থকাকে যাম বাৰু।
অ অ্
উম উম এতিয়ালৈ হ'ব আপুনি ৰন্ধা বঢ়া কৰক গে ময়ো কিবা লাগে বোলে যা যোগাৰ কৰি দিওঁগে। উ উ হ'ব।
সেয়া -